হেল্ল'।
কি কৰি আছে?
মই এই ভাতকিটা বনাই আজৰি হৈ তাঁত খনত বহিবলৈ গৈছিলো। তাৰ পাছতে ফোন এটা আহিলে ফোন এটা কৰি লওঁ বুলি ভাবিলো। এতিয়া ওলাই আহিছো নেটৱৰ্ক নাপাই অ', আমাৰ ঘৰত
অ', নেটৱৰ্কৰ প্ৰব্লেম আছে।
উম।
আমাৰ সেই মই আজি মোৰ ভাত বনোৱাই নাই শুই উঠাও দেৰি, উঠি ছউকা এটা ৰিপেয়াৰিং কৰিলো কৰি মেলি উম সে গা পা ধুই ওচৰৰ মানুহৰ পৰা গাখীৰ আনি চাহ একাপ খাই উঠিছোহে ভাত পানী বোলো বনাম আৰু লাহে লাহে
অ', মই বনাই খোৱাই বোৱাই পঠিয়ালো ল'ৰা বাৰু গ'ল দেতাক পক দিলো দেউতাকে সেই কোৰ মাৰিবলৈ যায় বতৰতো আজি এনেকুৱা কামলৈ যাব নোৱাৰে যে
অ', ভালে আছে আকৌ পথাৰবোৰতো এতিয়া কৰিবই লাগিব নহয় কিন্তু এইকেইদিনতে আও।
অ', এই এনেকুৱা বতৰতে কোৰতটো মাৰি থ'লে আজৰি আকৌ ৰ'দ চ'দ দিলে হেৰি কৰিব পোৱা হ'ব ৰ'দ দিলে বা হাজিৰা যাব লাগিব।
আমাৰ চোন পথাৰ চথাৰ একো চিন্তা কৰাই নাই কঠীঁয়াকেইডালহে পাৰি থৈছোঁ এচাহ বাই থৈছো বাৰু বাকী কোৰমৰা চুৰমৰা কথা দেখোন একো চিন্তা কৰা দেখা নাই ইমানটোৰ।
এ আমাৰো, আজি ব বতৰো বেয়া দেখিহে বোলে কামলৈ যাব নোৱাৰো এতিয়া কুৰকণকে মাৰি আজৰি কৰি থওঁ আৰু।
অ', আমাৰো জানো কি কয় একো দেখোন পথাৰ হেৰি কৰা দেখাই নাই।
অ', এতিয়া ভাতটো কিহে বনোৱা হ'ব?
ভাতটো মই দালি বনাম পটল আছে কুন্দুলিও আছে বেঙেনাও আছে জানো কি বনাও মানে বনাম আৰু।
অ মই পটলে আলুৱে ভাজিলো দালি বনালো তাৰ পাছত খৰিচা অকন বনাইছিলো। খইচা পিটিকা কৰি দিছোঁ।
অ আপোনালোকৰ বাঁহৰগাজ ওলালে মানে
বাঁহৰ গাজ এটা সেইদিনাখন এজনে কাটি আনি দিলে খৰিচাক এনেকুৱা ছিজনত খাবলৈ মন যায় নহয়।
যায় আমাৰ খৰিচা চৰিচা একো কৰা নাই আমাৰ ওচৰৰ এই। দাদা এজনক আছিলে জানো বাঁহৰ গাজ ওলাইছে নেকি চাবলৈ কলো গুৰুত্বই নাই।
অ অ সেই বা এতিয়া খাব লাগে এইটো চিজনতে নাখালে আকৌ নাপায় নহয়।
নেপায় তাকে কি কৰে জানো মই চাবলৈ কব লাগিব হেই। উম যাম বুধবাৰ মানে মানে এফালে যাম বুলি ভাবি আছো। কঠীয়া পাৰি তুলি আছে ৰুবলৈ মাতিছে ৰুবলৈ নহলেও মানে ভাতকেইটাকে বনাই দিবলৈ মাতিছে। মাহঁতৰ তাত পথাৰত ৰুৱণি থাকিব ভাত। ভাত গেইটাকে বনাই মেলি দিবি বুলি মাতিছে যাব লাগিব তাকে গাজ যদি ওলাই। এটা লৈ যাব লাগিব মায়ে বৰ ধুনীয়াকে বনাই দিয়ে।
অ মই সেই গেলা। পেলাই থৈছো টেঙা হৈছে আৰু পাছত বাকী একো দিয়াই নাই এতিয়া আকৌ ৰ'দ দিলে। অকণমান শুকুৱাই জ্বলা চলা দিম বুলি কালি বিজলকীয়াও আনি থৈছে পঞ্চাছ টকা দি পেলাই।
তেনেকে জ্বলা আচাৰ বনাব লাগে।
অ তেতিয়া বাৰিষাতো চলি যাব।
বাই ৰুই যদি মই বৃহস্পতিবাৰে আহিব পাৰো তেতিয়া বৃহস্পতিবৰীয়া খনত জলকীয়া ওলাই বি জলকীয়া। যদি অ যদি সস্তাত। পাই পেলাই পাই লৈ আহিব লাগিব ওচৰৰ মানুহ এজনীও কৈ আছিলে। এতিয়া আগতে সস্তাতে পায় এতিয়া পায় নেপায় নাজানো এশ টকা কেজি বি জলকীয়া।
অ মই এ আমাৰ ওচৰত দেউৰী গাঁৱৰ পৰা আনিছিলো।
আমাৰ ওচৰৰ মানুহ ঘৰ কঁঠাল হেৰি ওপৰৰ পৰা।
কে হেৰি যে ক। কঁঠাল খাবলৈ পোৱাই নাই যেনেকে কঁঠালটো মানে ভাল পাওঁ খাই।
ময়ো বৰ বেয়া বেয়া নাপাওঁ কিন্তু মই এতিয়া অকণমান অসুবিধা। হয় কঁঠাল খালে মই সেইকাৰণে ভয়তে নাই খোৱা।
অ নহয় কঁঠালতো খোৱাতকৈ মানে গুটি কেইটা ভাল লাগে এতিয়া ঢেঁকীয়া মচুমাহ তেনেকে। গোল নেমু। অকণ দিলে ইমান ভাল পাওঁ মই সঁচাকে সেইবোৰ ভাল। পাওঁ মানে বনাই পেলাই খাই ভাল পাওঁ জুতি বিলাক।
মও ভাল পাওঁ ঢেঁকীয়া হেৰি কচুথু। অ আৰু কি ভাল লাগে কচু থুৰ মাছৰ মাথা দি। দিব লাগে মই বহু মচন্দই মই বহুত ভাল পাওঁ।
মই। হেৰি মাছ নাথাকিলেও মানে সুদা কচু থুকে বুটলি আনি পেলাই সৈ মধু পোলেং মচন্দৰী দি তেনেকে জ্বলা অকণ দি পেলাই ভাজো।
মইও ভাল পাওঁ তেনেকে মই খাওঁ আমাৰ মানুহজনে আকৌ নেখাই মই যিকোনো তেনেকে হেৰি কৰি ভাল পাওঁ। আমাৰ আকৌ সেই তেল খৰচ কৰোঁ বুলি মিঠাতেল ইমান আধা এক লিটাৰে বেছি দিন নাযায় নাযায় বুলি গালি পাৰে। কিন্তু তেলত নোহোৱাকে একো খাবও নোৱাৰে।
অ', এতিয়া পাতত দিলেও কচুথোৰ কেইটাৰ পাতত দিলেও কিমান ভাল লাগে।
অ', পিটিকা এটা কৰি ইমান ভাল লাগে মই বনালে মানে অকলেই খাব লাগে। এতিয়া কুন্দুলি চুন্দুলি ভাজো নহয় হেৰি কুন্দুলি নেখাই কুন্দুলি অকলে খাওঁ পট পটল যদি চাৰিটা ফ্ৰাই কৰো এপিচ খাব বাকী পিচ ময়ে খাব লাগিব। নেখায় কি কথা মোৰ মানুহজনৰ আৰু।
উম, কেলে নাখায় সেইবোৰ বস্তু এতিয়া কিনি অনাাত পেলাই দি বোলেও বেয়া লাগে আৰু পকিলটো আৰু বেয়া লাগে।
নেখায় সেই ভুল খায় ভোলে মাছে বনালে জিকা সেইবোৰ খায়।
অ'।
এই পটল কুন্দুলি এনেকুৱা জাতীয় বস্তুবোৰ নাখায় বকে আকৌ কোমোৰা কোমোৰা নাখায় অমিতা নাখায় জাতিলাও নাখায় কোমোৰা গছজোপা সেই জেং দি বোলে ক'লো নিদিলে বোলে কোবাক খাই নেকি বুলি নিদে কোাৰ মই জেং এডাল লোকৰ মানুহ কবাৰ চোচৰাই চোচৰাই আনি দি থৈছোতিয়াগাইছে বাৰু।
অ', আমাৰ এই কোমোৰা কালি এবাৰ ডাঙৰ ছাাললজনী আহিছিলে যে তাই কোমোৰা এটা লৈ আহিছিলে গধূলা হেই ভাজি বেললে খালো হত এ এতিয়া জালিতে ভাজি খাবলে ভাল পাওঁ তাৰ পাছ বুঢ়া হলে বেয়া পাওঁ মই।
অ', গৰমে গৰমে ভাজি খাবলে ভাল।
উম, সেই তাতে মান ধনিয়া কেইদমান দি দিও জাতিলাও জাতিলাও পাওঁ খাই ভাল পাওঁ এ। এতিয়া আকৌ তাই কৈছে অকমান থৈ দিবাচোন আজি যদি মাছ তটা আনিব পাৰো তেতিয়া বোলে মাছৰ লগত গোল নমুক দি বাই দিবা তেনেকে।
অ', গোল নেমুৰ খতি ভাল লাগে খাবলৈ।
উম, মাছে কোমৰা গোল নেমু বেছি ভাল লাগে। তাৰপিছত আৰু পাচলি অভাৱ নাই নহয় পাচলি মানে কি সদায় বুধবাৰে দেওবাৰে আকৌ শুকুৰবাৰে তিনিখন বজাৰ নহয় জানো।
বজাৰ বহে অ'।
জাৰ পৰাা যৰাটোৱে লৈ লৈ যাই পাচলি তাক সেই পাচলিবোৰ সাৰ দিয়া পাচলিবোৰ খাই খাই বেছি গেচ
গেছ হৈছে অ' সেইটো হৈছে অ'।
উম, এতিয়া মই তাকে বেজি চেজি দি আছো।
খাৰু পেটীয়া মালহে আৰু।
অ', এতিয়ানো বা সেই বন্ধাকবি ওলাই নে বন্ধাকবি এতিয়াও বজাৰত আছে।
অ', সেয়া বন্ধাকবি তটোতো বলৰ বস্তি হোৱাহে।
অ', চালি দি পেলাই তাত মেডিচাইন ঢালিলৈহে বল হুৱাইছে সেইবিলাক।
উম, সেইটোৱে ব-বল
নোপোৱা বস্তুয়ে নাইকিয়া ত কৈছো ন যিটোকে বিচাৰে সেইটোকে পাই আৰু।
চব পাই সেই বল বস্তি সাৰ দি পেলাই হেঁচা মাৰি বনাই আৰু।
উম, এতিয়া সিহঁতৰ নিজৰে বাম খেতি খেতি কৰে বাম খেতি কৰাত মানে ব্তাকজনে কয় মানে খহতে খোৱা কাৰণে এক্সট্ৰাক কে কৰে। আকৌ বেচাৰ কাৰণে এক্সট্ৰাকে কৰে খোৱা খিনিত ইমান মেডিচিন নি দিয়ে সেয়া কমকেও লাগে মানে তেওঁ খোৱাকে যিখিনি খাবৰ কাৰণে কৰে। আৰু মেডিচাইন দিয়াখিনি ঘৰলে আনিবলৈ নিদিয়ে।
অ'। তাৰমানে আপোনালোকে মেডিচাইন সেই আপোনালোকৰ সিহঁতৰ মেডচিন দিয়াখিনি লোকক খুৱায়
অ তেনে কোৱা মানে বৰ
লোকে গেছ হৈ মৰি লও মৰ
অ পইচাহে লাগে আৰু ব্যৱসায়ী মানুহ তেনেকুৱাই
উম উম আকৌ আম বিলাকে কৰিলে নহয়ো নহয় হয় জানো নহয় নহয় গম পাইছান
ক পৰা হ'ব এতিয়া বাৰীঘৰ সেইবোৰৰেে জিকা চিকা দি থোৱা আছে বগাইছেহে বগাইছে গুটি এটাও নাই
মই জিকা দুজোপা মান দিলো আয়ু বাকলি গোবৰ চৰপাও দিয়া নাই মানুহতেও নিদিলে ময়ো নিদিলো নিজে নিজে বোলে আৰু হেৰিো বজাব নিদিয়ে মই নিজে জিকত পাৰ যাওঁ বুলি আহিছে আৰু অ বাহত
অ সেইটোয়ে অকমান চফা চফা কৰি সৰু গোবৰ অকমান দি দিলে কাষত আছেই সেইবোৰ দম দমকে তেতিয়া হব নহয়
তাকেহে হেৰি হৈ আছে বাৰু ধীপ এটা আছিলে মাটিৰ তাতে দিছিলো যে হয় কেনে নহয় কেে নাজানো হ'লো দি
অ বাকী লৰাটো স্কুল চিস্কুল নাই দিয়া
নাই দিয়া ল'ৰাৰাক স্কুলত অহা বছৰ পৰা দিম এইবছৰ খেলক
অ খেলক মানে ঘৰতে এনেকে হে মানে লিখিবৰ কাৰণে এতিয়া সিহঁতৰ ধৰ ঘৰতো সি য পাৰিছেই চাগে
উম পাইছে এতিয়া লিখি আছে এতিয়া সেই উ কিবা ছবি ৰং কৰিছে লিখিছে তেনেকৈ আছে
অ সেইবোৰ ঘৰত তাতেে প্ৰেক্টিচ কৰাই থাকিব লাগে আকৌ ফুট ফুট দি দিব লাগে ফুট মিলাই মিলাই তেনেকৈহে পাৰিবগৈ
এ সি পাৰিছে অৱগিটা পাৰে তাৰপা ক খহে ইমান মই প প্ৰেক্ি কৰা নাই এক দুইখিনি এনেকৈ চাই চাই ধুীয়াকৈ লিখিব জানে
অ এনেকে নহয় ফুট ফুটকে দি দিব লাগে সেই ফুটত সি যে আচডাল লগাই লগাই এ হেৰি কৰিব তেতিয়া সেইটো ধুনীয়াকে হৈ যাব নাই
অ সেইবোৰ লিখালে লিখিলে কিতাপ আনি দিলো নেটত অৰ্ডাৰ দি
অ
সেইবোৰ ধঢেৰ কৰিলে মানে বেছি অকমানি বা অংগনবাদীলৈ নিলো যে এতিয়া মানে সকুল যাবও মন অঙগনাবাদীলৈ বুধবাৰ বৃহসুতিবাৰমানাৰ নিম বুলি ভাবিছিলো কিন্তু বুধবাৰ আক মই এফালে যাম বইলগীয়া হ'ল কাৰণে সেই বুধবাৰে পৰা নাযাওঁ আৰু
উম
আমাৰ ওচৰ ছোৱাল এজনী এতিয়া সেই নিকেতনত দিলে আমাৰ লৰাকে সৰু এতিয়া মানে তাত প্ৰথম কেইদিন খেলা ধূলা হেৰি কৰি থাকে যে গ'ল এতিয়া লাহে লাহে যেতিয়া সেই অ খৰু চেনীতটো খেলি উিিকিলে ডাঙৰ সপাই পুহিবলৈন নকৰে নহয়
অঁ
বাহিৰত খেলাই থাকিলে এতিয়া পঢ়োৱাত লাগিছে নহয় এতিয়া যাবলৈ মন নকৰে আৰু সদায় কান্দে এতিয়া দেখিছো মাকে বাপেকে সেইদিনাও থৈছেগে আজিও গৈছে মাক কাকো গৈছে লগত মাক বাপেক দুইটা যাব লগগীয়া হৈছে
এ নাই মনতো হোৱা নাই নহয় এতিয়াই তাই পঢ়াত মন বহুৱাবলে
সৰু হৈছে সৰু হৈ আছে যে নাযাও বুলি যে নিনিলো
খেলিবলে লগ পাইছিলে খেলি খেলাৰ কাৰণে গৈছিলে
তাতটো আহি গ'ল যে
অ এতিয়া যে পঢ়াো আহি যোৱাৰ লগে লগে তাহ তাত ভয় খাইছে আকৌ
অ যাবলৈ পঢ়িবলে মন নকৰে স্কুল যাবলৈ মন নকৰে কান্দে আৰু আমাৰ ল'ৰাও মই সেইকাৰণে ডাঙৰ
ডাঙৰ ডাঙৰকে কোৱা নাই প্ৰাইভেট স্কুলৰ মাষ্টৰ বিলাকে কথাবিলাক মানে ভয় খুৱাইও কয় মৰমেও পোহুৱাই চব তেনেকে বুজাই যে
সেইটোৱে আৰু এতিয়া আমাৰ ল'ৰাক মই সেইকাৰণে অহা বছৰপাত দিম সি বুজি পোৱা হ'বগৈ এতিয়া দিগদাৰ নহয় আৰু
নহয় অ এ বুজি পোৱাতে দিব লাগে ল'ৰা ছোৱালী প্ৰাইভেটত দিলেও
সেইটয়ে বুজি পোৱা বা দিব দিব লাগে মানে ফাইভ ছিক্স মানলৈকে দিম আৰু তাৰপিছত নিদিো আৰু
অ সেইটো ভাইভ ছিক্সতকে দিলে সি ইংলিছ টো প ধুনীয়াকে জানি আহে ইংলিছ আৰু হিন্দী
আমাৰ এই চৰকাৰী স্কুলত আপুনি যিমান হলো গুৰুত্ব ইমান নিদিয়ে ইংলিছতটো
অ
আমাৰ ওচৰৰ স্কুল খখনত ইমান হেৰি নাই গুৰুত্ব নিদিয়ে ইংলিছ মেইন ন ইংলিছটো চাবই লাগিব ভালকে
আমাৰ এই মই ছ মানহ গলে আহিছিলো
অ সেই তাত যে লগাই সেই বাইদেউক হলে
অ তে কিনো কৰিছে বোলো খা খবৰ এটা লৈ আহোচোন বুলি আহিলো আলহীয়ে ঘৰত কি আছে কথা পাতি আছ এতিৰ ভিতৰত মই বাহিৰত কথা পাতি আছো এটা গম পোৱা নাই
অ অ ঠিক আছে তেতিয়া দিয়ক আপুনি আলহী গৈছে যদি কথা পাতক
অ অ অ ঠিক আছে